অ' মৰ শব্দটো শুনি পাই আছা ন?
অ' অ' পাই আছোঁ দিয়া বন্ধু খবৰ পাতি ভালনে?
অ' ভালে ৰ'বা ভাল মানে এয়া মজলীয়া আৰু ভালো নহয় বেয়াও নহয় আৰু। বাকী তোমাৰ, তোমাৰ কোৱা?
মৰো সেনেকে ভালে ৰ'বা অলমান গাটো খালি জ্বৰ, জ্বৰ হৈ আছে।
অ'অ'অ' কিহলে বা বতৰটোৰ কাৰণে হ'ব পাৰে। অ'অ'সেইটোয়ে আজি আৰু ৰ'দ দিছ ছে ইমান।
তাকে আৰু ৰাতি বৰষুণ দিব।
উম ৰাতি আৰু দিব বতৰটো ডাৱৰীয়া হৈ আহিছে।
অ কালি নিউজ চাইছা নে নাই?
হু?
কালি নিউজ চাইছানে নাই?
নিউজ কালি চোৱা নহ'ল কিয়?
অ এনেই বানপানী-চানপানী হৈছে জেগাবিলাকত বহুত।
অ সেইটোও হয় পিছে মানে বানপানী মানে চাৰিওদিশে মানে বাঢ়ি বাঢ়ি আহিছে মই মানে শুনি পাই আছো আৰু নিউজ ভালকে চোৱা হোৱা নাই খালি।
চহৰীয়া অঞ্চলত বেছিকে হৈছে।
অ ই মানে মানে মই কিছু কিছু জাগাত গম পাইছো আৰু অৰুণাচল, ধেমাজি চাইদে বহুত বানপানী হৈছে বোলে।
উম পাহাৰো খহি পৰিছে বহুত জেগাত।
উম গৰা খহনীয়া হৈছে বহুত। তুমি মানে কি বুলি ভাবা এই বানপানীবোৰ যে সঘনে মানে বাঢ়ি-বাঢ়ি আহিছে প্ৰত্যেক বছৰে এইটো মানে কিয় হৈ আছে মানে এইটো।
এইটো বতৰটো সলনি হৈ আছে বহুতখিনিয়ে, গছ-গছনিও কাটি আছে।
অ।
যিমান কাটি আছে সিমান ৰোপণ কৰা নাই সেই হিচাপত।
অ অ।
আৰু আজিকালি কল কাৰখানাৰ পৰা বহুত লেতেৰা পানী-চানী ওলাই
উম।
সেইবিলাকৰ ফলতো নদীবিলাকত মাছ তাচ নোহোৱা হৈ গৈছে, তাৰে ফলত গৰা খহনীয়াও হ'ল বহুত জাগাত।
উম সেইটোও এটা কাৰণ তাৰ ভিতৰত আৰু এটা কাৰণ আছে সেই যে এই জলবিদ্যুৎ প্ৰকল্প বোৰ যে থাকে যে সিহঁতে সিহঁতে পানীবোৰ এৰি দিছে যে সেই পানীবোৰৰ কাৰণে এইবাৰ মানে অৰুণাচল আচল ধেমাজিফালে বহুত বানপানী হোৱা দেখা গৈছে ন লখিমপুৰ
ডেম্পৰ পৰা একেলগে এৰি দিয়ে সেইখিনি। এইটোও কৰিব নালাগে।
এইটো মানে কৰিব নকৰিলেও মানে এইটো বেয়া কৰিলেও বেয়া মানে। নকৰিলে পানীটো জমা হয় ডেমটো ভাঙি পেলাই গোটেইখিনি ওলাই যাব। আৰু অলপ অলপকে ওলাই দিলেও প্ৰব্লেমে এইটো। অসুবিধাই অসুবিধা মানে এইটো। এৰিলেও অসুবিধা নেৰিলেও অসুবিধাই এইটো।
এই নদীৰ পাৰত মথাউৰি বিলাকো ভালকে বনাব লাগে অলপ।
অ সেইটো মানে ভালকে কামবোৰ নকৰে এলেহুৱা কৰি থৈ দিয়ে।
আৰু মেইনলি গছটোৱে ৰুব লাগে আৰু, মেইনলি গছটোৱে ৰুব লাগে।
উম গছটোৱে ৰুব লাগে। গছটো ৰুলে এটলিষ্ট গৰা খহনিয়াটো কমি থাকিব আৰু গৰা খহনীয়া বোৰো কমি যাব আৰু। উম। যদি আমি বানপানী ৰোধ কৰিব লাগে তোমাৰ মতে কি কৰা উচিত মানে? কোনবোৰ কাম কৰিলে এইবোৰ যাতে মানে হ্ৰাস কৰিব পাৰি এইবোৰ।
সেয়া নল তাকে নলা নৰ্দমাবিলাক ভালকে সময়মতে চাফা কৰি থাকিব লাগিব। যাৰ ফলত এয়া বছৰীয়া অঞ্চলত বানপানী হয়।
উম।
বেছিভাগ সময়খিনিতে।
উম, এতিয়া মেইন এটা কাৰণ দিয়কচোন। উম, কৈ যোৱা।
এই নদী নল হেৰি অধিক জন হেৰি সংখ্যক গছ ৰুব লাগে আৰু। যিমানখিনি পাৰে আৰু আজিকালি বননি বনবিলাকো বহুতখিনিয়ে অবৈধ বিচাৰে ধ্বংস কৰা হৈছে কাটি থকা হৈছে।
উম। এইটোৱে মেইন এইটোৱে মেইন কাৰণ মানুহে মানে অভয়াৰণ্যবোৰ কাটি কাটি মানে কাটি আছে যে মানে পানীবোৰ জমা ন জমা হোৱা ঠাই নোহোৱা হৈ গৈছে। যেনে চহৰ চহৰ মানে চহৰ গ জননীৰ মাজৰে চহৰবোৰ কৰি দিছে ন গোটেই পানী জমা হৈ যায় সেইকাৰণে।
আজিবিলাক আজিকালি পানীবিলাকো তললৈ সোমাই যাব নোৱাৰে চবতে ৰাস্তা পকা হৈ গৈছে।
উম, সেয়াই। মানে কিছু কিছু ব্যৱস্থা কৰিব লাগে যাতে এইবোৰ কমি যায় আৰু দিনক দিনে। নহ'লে কিছুমান মানুহৰ কিমান অসুবিধা হৈ আছে। মই আজি এটা ভিডিঅ' দেখা পালো নেকি। মানে বানপানী হোৱা ঠাইবোৰত মানুহবোৰৰ মানুহবোৰৰ কিমান কষ্ট হৈছে মানে ঘ ঘৰবোৰ ভাঙি গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ উঠি গৈছে। তেওঁলোকৰ মানে দৈনন্দিন জীৱনৰ কিছুমান মান বস্তু মানে নাইকিয়া হৈ গৈছে। আৰু আনকি খাবলৈও বস্তু নোহোৱা হৈ গৈছে। তুমি দেখিছানে এইবোৰ?
উম, দেখিছো আজিকালি চ'চিয়েল মিডিয়াত সেইটোৱে চলি আছে। বহুতে স্কুল যাব পৰা নাই।
উম।
কামে চামে যাব পৰা নাই। সেইোৱে আৰু খোৱা খোৱাটো দিগদাৰ হৈছে খাদ্য পানী ঘৰ চৰো ডুবি গৈছে।
তাকে মানে বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কিছু মানুহ। মানে দেখিলে বেয়াই লাগে আৰু চৰকাৰে অলপ মানে কিবা ব্যৱস্থা ল'ব লাগে যাতে এইবোৰ মানুহে এতিয়া অলপ সহায় সহযোগী পায় আৰু বেলেগ মানুহৰ পৰা খাদ্যয় চাদ্যয়েই হওঁক বা বাসস্থানেই হওঁক আৰু।
তুমি জলবায়ু পৰিৱৰ্তনত কি ভাবা এইটো? আজিকালি যে ইমান গৰম। বৰষুণ একে টাইমতে।
অ', সচৰাচৰ ক'ব গ'লে এইটো মেইন জন্তু পুৰা প্ৰয়োজন এটা মেইন মূল কাৰণ হৈছে গছ গছনিবোৰ মানুহে কাটি থকা আৰু এই যান বাহনৰ পৰা ওলোৱা ধোঁৱা কাৰ কাৰখানাৰ ধোঁৱা। তাৰপিছত মানুহে সেইবোৰে আৰু সেইবোৰ মানে সেইবোৰে বায়ুতো বহুত প্ৰদূষিত কৰি আছে মানে আমাৰ বায়ু আৰু জলবায়ু গোটেইখিনি আৰু। তুমি কি ভাবা
আজি কালি কল কাৰখানাবিলাকত ধোৱাটো এৰি দিয়েনে এনেকে
উম, উম
জাগাতে মানুহ বিলাকৰ ইয়াৰ ফলত কেঞ্চাৰো হৈছে। উশাহ লোৱাত দিগদাৰ হৈছে। সৰু সৰু বাচ্ছাবিলাকেতো উশাই ল'ব নোৱাৰে।
উম
কম বয়সতে বেমাৰ, বেমাৰ হৈ যায়।
তাকে মানুহবোৰে মানে কিছুমান বেমাৰৰ সন্মুখীন হ'ব লগা হৈ আছে এই মানে প্ৰদূষণ এই প্ৰদূষণবোৰৰ কাৰণে
মানে সেই তাকে কিবা ব্যৱস্থা লব লাগে আৰু যে এইবোৰ যাতে কমাব পাৰি আৰু ব্যৱস্থা মানে সকলোৱে লব লাগে বাৰু। গছ গছনি ৰোপন কৰিব লাগে, কাটিব নালাগে গছ গছনিবোৰ। উম উ উ উহ বাকী তুমিতো দেখা পাইছা ছাগে এইবোৰ আজিকালি মানে বতৰতো সঘনাই মানে সলনি হৈ থকাৰ কাৰণে মানুহৰ কিমান বেমাৰ আজাৰ দেখিবলৈ গৈছে যেনেকে মোৰে
অ
ৰ্চদি, কাঁহ, মাথাবিষ।
আজিকালিতো বেমাৰতো সেনেকোৱাই হৈ গৈছে চ'বৰে।
উম।
আজি বেমাৰ, কালি বেমাৰ, দুই দিন ভালে থাকে। আজি কি প্লা ষ্টিকটো বহুত ব্যৱহাৰ হৈ আছেনে সেইটো কাৰণেও প্লাষ্টিকটো কমাব লাগে অলপমান
অ সেইটো এটা মূল কাৰণ উম। মানে প্লাষ্টিকবোৰ একেচ, অ অ অ সেইটোও কাৰণ। মানে প্লাষ্টিকবোৰ ব্যৱহাৰ কৰিলেও কিন্তু সেইবোৰ মানে জ্বলাই দিব নালাগে, এইটো জ্বলাই বা ৰাস্তাই পুৰি পেলাই দিব নালাগে। যিহেতু সেইবোৰ মানে পচ উম
কৰিব লাগে।
অ আৰু এইবাৰ নৱনীকৰণ দি ইউজ কৰিব লাগে সেইবোৰ আৰু। তাকে মানে মানে যিটো জ্বলাই দিয়ে ন, সেই ঠঙাটো মানে বহুত বেয়া বেমাৰ আজাৰ বা প্ৰদূষণৰ কাৰণে।
তোমাৰ বাকী ঘৰত চবেই ঠিকেই আছে?
অ আছে আছে অ আছে, তোমালোকৰ মা দেউতা ভালে আছে?
অ অ আছে তোমাৰ দাদা
অ দাদা আছে, দাদা অ দাদাও ভালে আছে, অ'।
বহুত দিন লগ পোৱা নাই দাদাক।
উম মানে সি ইয়াতে থকা নাযায়ে যে বেলেগতে থকা যায় সেইকাৰণে।
মাজে মাজে আহে।
অ মাজে মাজে আহে আৰু। বাকী তুমি কতো ওলাই যোৱা নাই এইকেইদিন?
নাই যোৱা এনেকে এতিয়া।
অহ'।
কিবা অলপমান কাম আছে গাঁৱত, কেইদিনমানতে যাব লাগিব আৰু।
অঁ, গাঁওলৈ?
কিবা এটা কাম আছে মানে, সেইটো কাৰণে।
অঁ, কেইদিন মান থাকিবা চাগে ইয়াতে।
উম, কেইদিনমান মানে বেছি দিনো নহয়, দুইদিন- তিন।
যি কি নহওঁক, দুদিন -তিনদিন হ'লেও গাঁৱৰ পৰিৱেশটো মানে ভাল আছে গুৱাহাটীত কেতে। আমাৰ চহৰৰ পৰিৱেশতকে।
গৰমটো অলপ কম হ'ব তাতে।
উম। আৰু মানে দুদিন মানৰ-
নেকি?
মই যোৱা নাই, মই ঘৰতে আছো এনেকে, ক'তো যোৱা হোৱা নাই। কিন্তু ভাবিছো আৰু যে কেইদিনমানৰ পিছত যাওঁ নেকি, কেইদিনমান পিছত?
যাবা অলপমান ওলাই, ভাল লাগিব।
তাকে মানে ওলাই যা ওলাই যাব পাৰে, কিন্তু ইমান ৰ'দত ওলাই যাব মন নাযায় এনেকুৱাতে।
অঁ, আজিকালি সেইটোৱে, মৰ্ণিং ৰাতিপুৱা টাইমখিনি- ওলাই যাব নোৱাৰে।
উম আৰু বৰষুণটো মানে বৰষুণ-
ওলাই যাব পাৰি বাহিৰত, ফুৰি আহিব।
আৰু বৰষুণটো দিলেও মানে চাৰিওফালে বানপানী হৈ যায়, আহিবই অসুবিধা হৈ যায়।
অহ। নলা -নৰ্দমাৰ পৰা পানীটো গোটেই ওলাই আহে, লেতেৰা পানী তাকো।
এই চাচা খাইছা নেকি?
নাই, অলপ মানে দেৰিকৈ খাম আৰু দেউতাই আহি পাওঁক।
অঁ', দেউতা আহি পোৱা নাই ন?
নাই, তুমি খালা নেকি?
অঁ, মই চাহ এই অলপ আগতে খালো আৰু গধূলিৰ চাহ কাপ। অঁ, তাকে অলপ- এনে বাগৰি আছিলো, ভালে হ'ল তুমি ফোন মাৰিলা, ফোন মাৰিম বুলি ভাবিয়ে আছিলো আৰু।
লগো পোৱা নাই না বহুত দিন সেইকাৰণে মাৰিলো একবাৰ, কি কৰি আছা বোলো?
ভালে হৈছে এনেকে খবৰ খাতি সুধি থাকিব লাগে আৰু মানে যোগাযোগটো ৰাখি- ৰাখিব লাগে আৰু।
তাকে বহুতে বহুতৰ নাম্বাৰেই নাই। ফোন কৰিবও নোৱাৰি আগৰ লগৰ বিলাক। ঠিক আছে দিয়া তেতিয়া হ'লে।
অঁ, অঁ, দিয়া, দিয়া।
ঠিক আছে।